অ কি কৰিছা?
এ এইয়া ভাত পানী বনাই আজৰি হৈ বোলো গাখীৰ চাহ একাপ খাও বুলি এই বহিছো। খাবলৈ। কি কৰি আছা?
উ এ আছো হেৰি উম, ভাত খাব হ'ল এ ছোৱালীয়ে গা ধুই আছে গাটো ধু ধুই আহিলে ভাত খাম আৰু ভাত খোৱাহে নাই। অ, ভালে আছা?
অ, আছো-আছো তোমালোকৰ ভাল?
অ, আছো আৰু দিয়া ঘৰত ভালনে?
উম-উম
অ', অ', মা কি কৈছে মা গা ভাল হৈ আ আছে?
অ, আছে-আছে
ছোৱালী আছে আৰু ৰিছ নাই ৰ'দ আকৌ কেনেকে ওলাই আহিছে দেখিছানে? দিনটো যে কেনেকে পাৰ কৰিম ভাবি দিনটো কেনেকে পাৰ কইম ভাবিয়ে পোৱা নাই।
অ, আমাৰ ফালেও বৰ ৰ'দ।
তোমালোক বুকৰ ভাল অকন গছৰ তলে চলে বহিব লৈকে আমাৰ গছ এজোপা তলত বহিবলৈও জেগা নাইকিয়া অ, এই ভিতৰত গৰমত সোমাইও থাকেইনে
তলতে বহি চাহ একাপ খাই আছোঁ। ধুনীয়া বতাহ মাৰি আছে আকৌ ৰ'দ টো ওলাইছে কিন্তু আমাৰ ফালে বৰ ধুনীয়াকে বতাহ মাৰি আছে ৰিব-ৰিবকে।
এ আমাৰ ইয়াত গছপাত একনো লৰা নাই।
অ',
এ তাৰপা হেৰি নহয়, নে দালি বনালো। তাৰপা তিতা কেৰেলা আলু গুটিয়ে ভাজিলো।
অ'।
তাৰপা এই হেৰি বপুয়েকৰ ঘৰত কালি ব্ৰইলাৰ লোড হৈছিলে। এয়া এ আচাৰ কৰা নাই, হেৰি কৰিম বুলি ভাবিছোহে বাঁহৰ গাজ আনি। এতিয়াতো আচাৰ বাঁহৰ গাজৰহে পাম, তাকে ভাবিছোঁ আমাৰ এখিনি যে পাহাৰ তুৰ ওচৰতে পাহাৰ পৰা মানে আমাৰ দেউতাই ঢেৰ বাঁহৰ গাজ আনে। খৰিচা বনাবলে, এইবাৰ মানে মই ভাবি ছো আচাৰ বনাই আৰু বাঁহৰগাজৰ আচাৰতো খাবলৈও ভাল লাগে আকৌ মই কিন্তু বৰ ভাল পাওঁ, বেলেগ কি পাই নাজানো, মই একদম গোন্ধটোতে খাওঁ খাওঁ লাগে তাৰ পৰা ভাবিছো বাঁহৰ গাজৰ আচাৰ অলপ অকমান বনাই বোলো দিম ৰবা তোমালোককো অকণমান।
আকৌ সেই মই সেইটোকে বোলো ক'ম বুলিয়ে ভাবিছো‌ঁ এইবাৰ গলে হেৰি আনিব লাগিব।
অ', অ'। অ', অ', চোৱা তোমালোকৰ হেৰি কৰিবাচোন। ঐ তোমালোকৰ ভলুকা বাঁহ আছে নহয় ভলুক কা বাঁহৰ গছতো হেনো বৰ ভাল হয়। এই খৰিচা বনালে বনাবা চো খৰিচা এখন।
অ' মই এইবোৰ কৰি পোৱা নাই নহয় ভালকে নাজানো।
এ উম এনেকে পিহনাত দি পিচি পিচি পেলাই তোমাৰ হেৰি এনেকে ঢাকি থৈ দিলেই হ'ল তাত অকণমান ওপৰতে নেমু অকনমান চেপি থৈ দিব লাগে ইনেও টেঙা তাৰপা ওলাবই আৰু চেপি পিনি থৈ দিলে বেলেগ একো কৰিব নালাগে। এ হেৰি এইটো কি দেউতাক ক'লে হ'ল, ভূলুকা বাঁহৰ বাঁহ গাছ দুটামান আনি পেলাই, এ আমাৰ এই পাহাৰীয়া বাঁহৰ হেৰি খৰিচাটো খাব ভাল নহয় ইমান, এইবোৰ লো কেলবোৰ যিমান ভাল লাগে। ভৈয়ামৰ বোৰ বেছি ভাল লাগে, পাহাৰীয়াবোৰ ইমান ভাল নহয়। এইবোৰ হেই কাক বাঁহ হয়। যেন এই ভূলুকা বাঁহৰটো বেছি ভাল। আ
ওচৰতে নে কি ছোৱালী স্কুল? ছোৱালী স্কুল বোলো ওচৰতে নে কি?
অ', ছোৱালী স্কুল ওচৰতে মানে দুই কিলোমিটাৰ মান যাব লাগে আৰু ইমান ওচৰতে নহয়, অনা নিয়া কৰিব লাগে। থৈ আহিবগে লাগে আকৌ আ আনিব লাগে, অ' গ'ল, গ'ল এই ওলাই গৈছে আৰু খাই বৈ। ল'ছালীকেইটা কি ঘৰতে আছে নে কি তোমাৰ?
অ', আছে, আছে স্কুল বন্ধ যে, লৰা আজি এ টিউচনৰ পৰা আহি ভাত খোৱাই নাই বাৰু তাপা, এই পেহীয়েকৰ যাব হেনো পিছবেলা। হে, অ' ৰেডি কৰি আছে লগৰ লৰা-ছোৱালীৰ লগত কাপোৰ বান্ধি আছে
আহ, অ', অ', অ। এহ, অ' পেহীয়েকৰ ঘৰলে আহিব তেতিয়া।
এ দালি ভা তিতাকেৰেলা ভাজি, তুমি কি বনালা?
দালিয়ে বনালো বাৰু ভাত কেৰেলা ভাজিলো, সেয়াই। তাৰাপৰা এই ওচৰৰ মানুহ এজনীয়ে কচুথোৰ বনাইছে দিব হেনো, ভাতকেৰেলা দুই এট তাৰ হয় বাও বনাই থাকিবলে হয় আও। অ ভাজি-চাজি হৈ থাকে, অ অ ঘৰতে খাব খাবলে হয় আও, এটা সৰু হাঁহো ঠিকে আছে?
অ আছে আছে এই হেৰি মা ভাগৰ গাৱতে আ সকাম এভাগ আছে আও আই সকাম মায়ে মামুঠি যে, মা সেই হ
তাৰপৰা সেই, অ, আৰু এই তোমাৰ জাজনী যে হেৰি কিবা অসুখ হৈছে বুলি কৈছিলে ভাল হৈছে না?
অ এ গা ভাল নহয় গা ভাল নহয় মানে মাথা বিষ। তাৰপৰা পৰহি গ'ল মেডিকেললে, মেডিকেলত গৈ চিটি। কেণ কৰি মেলি আহিলেগে তাৰপৰা ৰি ৰিপৰ্ট দিয়া নাছিলে ৰিপৰ্টটো কালি দিয়া নাই। অ সেই পৰহিত নিদিলে এইবোৰ আৰু চৰকাৰী মেডিকেলত এদিনতে কাম বোৰ নহয় নহয়। তাৰপৰা উম কালি। পট আনিবলে গ'ল ৰিপৰ্টটো আনিলে চিটি স্কেনৰ এই নাকৰ হেনো কিবা হাৰ অকনমান বাঢ়িছে। বেকা হৈ গৈছে, সেইকাৰণেই ভাবি তাৰপা চকু বোলে পাৱাৰ কমিছে। এইখনে কৈছে আও, সেইকাৰণে মাথাটো ইমান বিষাই থাকে বুলি কৈছে। মেডিচিন চেডিচিন দিছে এতিয়া ভাল হ'ব বুলি কৈছে আও কি হয়।
বৰ দিগদাৰ আজিকালি কিনো বেমাৰবোৰ ওলাই অ। সেই যে নাকৰ বেমাৰৰ পৰা ঢেৰ কিবা কিবি।
নাকৰ হাড় ডাল বাঢ়িচে দেখিছেনে কেনেকে কি বাৰু।
আকৌ নাকৰ চাইনাছ আছিলে হেনো। কথাটো মানুহজনীয়ে গমে নাপায় নাকত যে চাইনাজ হৈছে, তাৰপিছতে হেৰি। উম নাকৰ চাইনাচৰ প্ৰব্লেম আছিলে সেই ডক্তৰে সিদিনাখন ধৰিছে ডিব্ৰুগড়লৈ নিলে হেৰি। উম অপাৰেচন কৰিব লাগিব চকুৱেদি অনৰহ পানী ওলাই থাকে। তাক পানী ওলাই থকা দেখি দেখুৱাবলৈ গৈছ। চে তেতিয়া যেনিবা কৈছে নাকৰ চাইনাচ আছিলে হেৰি। অপাৰেচন কৰিব লাগিব এনেকে বুলি কৈছে হেনো।
অ এইবোৰ নকবা মোৰ দেখোন নাকৰ ভিতৰত মাংস বাঢ়ি পেলাই। অপাৰেচন কৰিব ডক্তৰক দেখুৱালে অপাৰেচন কৰিব লাগে বুলি কয়। এতিয়া কৰাহে নাই গম পোৱা নে। এইটো মানে বৰ হেৰি কথা হৈ আছে কৰিব লাগে কিন্তু। মানে এ ঔষধ খাই দিলে ভাল। পাওঁ ভাল পালেই ভাবো এ অলপ দিনৰ পিছত কৰিম তেনেকে ভাবোতে ভাবোতে নে। বাঢ়ি বাঢ়ি গৈ আছেগে, আজি আমাৰ এই। তাত শুন নাই অ আজি যে আমাৰ মানুহ মৰিছিলে যে।
অ অ অ।
আজি আমাৰ হেৰি কাজ। অ, এতিয়া এপাক তালৈও যাব লাগে, ষোল্লদিনীয়া।
ষোল্লদিনীয়া ও, আমাৰ, আমাৰ। অ আমাৰ এইখিনিত থকা মাহেকীয়া খেতটো ষোল্লদিনীয়া। আমি নাম কেইটা দহ দিন।
এ এইবোৰ নাম কীৰ্তনিয়াই ভাল গম পাইছ।
উম দহ দিনতে তাই আমাৰ বামুন নলগাই নহয়।
নহয় শুনা এঘাৰ দিনত কাজ বাৰ দিনত বুজ। সমগ্ৰ নাম কীৰ্তনিয় একেটা নিয়মে সেই মাহেকীয়া মানুহবোৰও একেটা নিয়মেই হ'ব লাগে। দহ দিনত ন নহয় হয় এমাহত নহয় ষোল্ল দিন নহয়। এঘাৰ দিন কিছু মানে এঘাৰ দিন কিছু।
সদায় হয় এঘাৰ দিনৰ দিনাখন কাজ হয় বাৰ নম্বৰ দিনাখন ভোজ হয়।
উম এ মাহেকীয়া মানুহবোৰৰ কোনো হেৰি নাই।
অ দহ দিনত এদাই হয়। দিনা হেৰি কাজ হয় বাৰ নম্বৰ দিনাখন ভোজ হয় আজৰি আৰু।
অ সেইটোৱে সেইটোৱে হ'ব লাগে চবৰে একেটা। আমাৰ আকৌ মাহেকীয়া মানুহ বকো ভাগ ভাগ।
উম। তোমালোকৰ আকৌ হেৰি অ অ অ। অ কেইবা ভাগো আছে, ভাগে ভাগে।
এ ভাগ ভাগ, এইবোৰ নকবা আৰু। মোৰ এইবোৰ খং এ উঠে। পানী আমাৰ বহু বষুণ দি থাকিলে আমাৰ বৰষুণ দি থাকিলেহে পানী হৈ থাকে। পানী হৈ থাকোতেনে ক কঠিয়া নাই এতিয়া মানে আমাৰ ৰ'দ বিলাক মাতিব নোৱাৰে আৰু মানুহে। আমাৰ আমাৰ বুলিয়ে নহয় আমাৰ ইয়াত কোনেও নোৱাৰে।
অহ।
মামা মানে বৰষুণতহে ৰুব পাৰিব।
আমাৰ পানী আছে বাৰু মাটিবোৰ গেলি আছে।
এ নহয় বৰষুন দি থাকোতেনে পানীয় তাৰপৰা। পানীৰ লগতে নাইকিয়াই হয়, বৰষুণো এৰে পানীও নাই এ পুৰা ওখ যে জেগাটো পাহাৰীয়া যে।
অ সেইটো কথা। আমাৰ আকৌ, হে এতিয়া দ মাটি পলখোৱা মাটি। জাব ঠিক যান ন খাই যায় খেতি পানীৰ কাৰণে, তাকে একেৰাহে ৰদ দিলে শুকাই যাব। যোৱা বছৰ সেয়াহে।
তাকে হে। যোৱা বছৰে, তেওঁ এইবাৰ হেৰি অকমান সোনকালে। বাহত, যোৱা বাৰ সেইয়া হে। এইবাৰো ধৰিব নোৱাৰা গম পাইছানে নাই। নহয় এইবাৰ তুমি ইমান অ অ অ এ
অ অ তাতে সেই সেইকাৰণে এই বছ,
হা,
তাকে সেইটোকে ভাবিছো কি কওঁ জানো।
অ অ এতিয়া দেউতাক কি পথাৰলৈ গ'ল নে কিনো।
এ জলপান কেইটামান খুৱাই ললো খুৱাই লৈ পেলাই এতিয়া হেৰি এই পথাৰলে যাব, বৌৱে আলিদিবলৈ যাব নেকি এতিয়া।
অ এতিয়া ইমান ৰ'দ দিছা আও কোৰচোৰ মাৰি থাকিবলে শাক দিয়া আও,
নাই কোৰ মাৰি হাল বাই সেইবোৰ আজৰি হ'ল।
অ অ,
উম
মাটি চাতিয়ো ধুনীয়াকে ওলাই আছে ন।
অ ধুনীয়াকে উলাই আছে এতিয়া দিওঁ বুলি ক'লে। তোমাৰ এডৰা এডৰাকে দি আজৰি কৰিব পাৰে আৰু তো হেৰি নাই সদায় থ বন্ধ দি থাকিব পাৰে আৰু তাৰপা হেৰি তোমালোকৰ দেৰিয়ে হব নহয় খেতি।
আমাৰ দেৰিয়ে হ'ব এইবোৰ দেৰ দেৰ নহয় তাক তাককে দি দি পেলাই ৰুই থকাই ভাল।
অ
ঠিক আছে বাৰু হ'ব দিয়া তেতিয়াহলে।
অহ তোমাৰ হেৰি,
মোৰ এ ছোৱালীয়ে ভাত খাই ভাত দিয়া নাই তাইও ভাত খাওঁ খাওঁ কৰি আছে। গা ধুই আহিলে ভাতগিটা দি লওঁ অ অ হব দিয়া উম